অ' কেনে আছে আপুনি? আশা কৰিছো ভালে আছে। আ আজি আমি এটা নতুন বিষয়ৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। সেইটো হ'ল নাৰী স্বাৱলম্বীকৰণ বা নাৰীৰ সুৰক্ষা তথা স্বাৱলম্বীকৰণৰ বিষয় আপোনাৰ মতামত বিচাৰিছো যাতে মই আগবঢ়াব পাৰো আমাৰ কথ-কথনখিনি।
হয় নিশ্চয়। আ আপুনি আজি যিটো টপিকৰ কথা বা বিষয়ৰ কথা কৈছে, যথেষ্ট গুৰুত্বপূৰ্ণ তথা সময় প্ৰাসংগিক বিষয়। যে নাৰীৰ স্বাৱলম্বীকৰণ বা নাৰীৰ সবলীকৰণৰ কথা কৈছে। খুব গুৰুত্বপূৰ্ণ বৰ্তমান, চৰকাৰেও সেইক্ষেত্ৰত যথেষ্ট পদক্ষেপ লোৱা দেখা গৈছে। গতিকে আশা কৰো, আপুনি আ যি হ'ব, কথোপকথন হ'ব, এই বৰ্তমান সময়কে ধৰি গোটেই কথাসমূহ আমি সাঙুৰি ল'ব পাৰিম। গতিকে আপুনি আৰম্ভ কৰিব পাৰে মোৰ, পূৰ্ণ সমৰ্থন আছে।
হয় নিশ্চয়। প্ৰকৃততে আমি যদি চাবলৈ যাওঁ, বৰ্তমান সময়ত প্ৰতিটো ক্ষেত্ৰতে পুৰুষৰ সমানে-সমানে নাৰীৰো বিকাশ হোৱা দেখা পোৱা গৈছে। নাৰীৰো সকলো এক-একে দিশতে আগবাঢ়ি যোৱা দেখা গৈছে। সেইক্ষেত্ৰত নাৰীৰ আ আজিকালি প্ৰত্যেকটো ফিল্ডতে, প্ৰত্যেকটো ক্ষেত্ৰতে ভূমিকা অন্যান্য। নাৰী অন্যান্য। প্ৰকৃততে নাৰী হৈছে শক্তিৰ-শক্তিৰ চিহ্ন, শক্তিৰ প্ৰতীক। গতিকে আমি সেইক্ষেত্ৰত বৰ্তমান মাজত নাৰী পূৰ্বৰে পৰা যদিও, চাওক আজি-আজি বৰ্তমান সময়ত নাৰীৰ উম আৰু পুৰুষ আৰু নাৰীৰ দেখা পোৱা যায়, কিমান? আ সমান সেইকথা আমি দেখা পোৱা যায়। সেইকথা পূৰ্বৰ ক্ষেত্ৰলৈ যদি আমি চাবলৈ যাওঁ, আজিৰ পৰা যদি আগৰ সময়লৈ যদি আগবাঢ়ি যাবলৈ চাওঁ, তেতিয়া তাত দেখা পোৱা যাব যে, নাৰীসমূহৰ-নাৰীসকলৰ গুৰুত্বও কিন্তু সেই আহ আদি-মধ্যযুগৰ কালৰে পৰা কিছু-কিছু ঠাইত নাৰীসকলৰ প্ৰাধান্য কিন্তু আছিলে। কিন্তু বৰ্তমান সময়ৰ কাৰ্যৰ লগত যিহেতু সেই সময়ৰ কাৰ্যৰ মাজত পাৰ্থক্য আছে। গতিকে সেইক্ষেত্ৰত, ধৰ্মীয় ক্ষেত্ৰতে হওক বা ক্ষেত্ৰতে অন্যান্য ক্ষেত্ৰতে হওক, সেইক্ষেত্ৰত নাৰীৰ ভূমিকা আছিলে। সেই আৰু বৰ্তমান সময়তো নাৰীৰ অন্যান্য ক্ষেত্ৰত এই ভূমিকা আমাৰ দেখা পালে।আপুনি ইয়াৰ বিষয়ে কি ক'ব বিচাৰে? অকমান বুজাই ক'ব পাৰিব নেকি?
হয় নিশ্চয়। আ নাৰীৰ বিষয়ে আপুনি যিসমূহ কথা কৈছে সেইটো কথা প্ৰকৃততে সত্য কথা। যে আদি-মধ্যযুগৰ কথা যিসমূহ ক'লে যে সেইসমূহত, সেইসময়ত আজিৰ নিচিনাকৈ যদিও, আজিৰ দৰে যিসমূহ কাম আছে সেই কামসমূহ ডিজিটেল কামসমূহ বা অন্যান্য কাম হ'ব এনেকুৱা ধৰণৰ উন্নয়ন নাছিল যদিও, সেইটো সময়ত খুব সেইটো সময়ত আমাৰ ব্যৱহাৰিক যিসমূহ পূজা-পাতল হওক বা অন্যান্য ধৰ্মীয় কামেই হওক, যুদ্ধৰ ক্ষেত্ৰই হওক, সেইক্ষেত্ৰত কিছু-কিছু ঠাইত নাৰীৰ আমি, আ আমি প্ৰাধান্যতা দেখা পোৱা যায়। বৰ্তমান সময়ত যেনেকুৱা ধৰণৰ প্ৰাধান্য পায়। গতিকে সেইক্ষেত্ৰত আমি এটা কথা ক'ব পাৰো, যে এই নাৰীসকলৰ উন্নয়নেও সামগ্ৰীক আমাৰ দেশৰ উন্নয়ন ক্ষেত্ৰত কৰিব পাৰে, উন্নয়ন কৰিব পাৰিব। চাওক, দেশ এখনত কেৱল অকল পুৰুষ প্ৰধান বা পুৰুষৰ উন্নয়নে কেৱল দেশখনক উন্নয়ন নকৰে। নাৰীৰ উন্নয়নো সমানে-সমানে হ'লেহে আমি ক'ব পাৰিম যে সকলো ক্ষেত্ৰত আমি উন্নয়ন হৈছোঁ। এতিয়া মই ভাবো সেইক্ষেত্ৰত পূৰ্বৰ কিছু ভুল ধাৰণা আছিলে। নাৰীসকলক কেৱল এক বিচিত্ৰাৰে ঘৰৰ ভিতৰতে নিজৰ সকলো অস্তিত্ব সামৰি, নিজৰ সকলোবোৰ ত্যাগ কৰি, ঘৰৰ ভিতৰতে সোমাই নিজৰ কামসমূহ কৰিব লাগিব। অকল মানুহৰ, সেইসমূহ যিসমূহ কথা অকল মানুহৰ তেখেতলোক কৰ প্ৰধান কাম, গতিকে সেই কথাখিনি কোনোবা-কোনোবাখিনিত আমাৰ মাজত ভুল ধাৰণা আছিলে। গতিকে সেই ভুলধাৰণাসমূহ আঁতৰাই আমি এটি নতুন ধাৰণা স্থাপন কৰিছোঁ। যাৰ ফলস্বৰূপে আমি লিঙৰ-লিঙৰ সমতা-সমতাৰ ক্ষেত্ৰত আমি এটা উৎকৃষ্ট মানদণ্ডৰ আ প্ৰদৰ্শন কৰিব পাৰিছো বুলি মোৰ ধাৰণা। আৰু এইক্ষেত্ৰত বৰ্তমান সময়ত চৰকাৰে যিসমূহ আ চৰকাৰীভাৱে হওক বা আজিকালি যিসমূহ আ পদক্ষেপ গ্ৰহণ কৰা হৈছে । নাৰীৰ ক্ষেত্ৰত, নাৰীৰ সবলীকৰণৰ ক্ষেত্ৰত মই যথেষ্ট আগ্ৰহী আৰু আশা কৰিছোঁ, এই নাৰীসকলৰ যিসমূহ প্ৰাধান্যতা কেতিয়াও হ্ৰাস নাপায়, তেওঁলোকৰ উদয়ন সদায় পুৰুষৰ দৰে হয়। আ এতিয়া আ-আপোনাৰ যিসমূহ আ কথা সি বা আমাৰ কথোপকথনৰ যিটো প্ৰাাসংগিকতা, ভাবিছো প্ৰাসংগিকতাখিনি যথেষ্ট বেছি গতিকে এইক্ষেত্ৰত মই ভাবিছো আৰু অলপ আমি ভিতৰলৈ বা গভীৰলৈ সোমাই যোৱাটো যথেষ্ট প্ৰয়োজনীয়তা আছে।
হয় হয় নিশ্চয়। আ সেই, উম প্ৰয়োজনীয়তা আছে। যথেষ্ট গভীৰলৈ প্ৰয়োজনীয়তা আছে, কাৰণ স্বাৱলম্বী নাৰীৰ স্বাৱলম্বীকৰণৰ প্ৰক্ৰিয়াটো আজি হোৱাটো খুব অতি সোনকালে হোৱা এটা প্ৰক্ৰিয়া নহয় । এতিয়াও বহু এনেকুৱা ঠাই আছে যিসমূহ ঠাইত এতিয়াও বৰ্তমানেও আ যিসময়ত নাৰীক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী যাতে, সৰু যিসমূহ ছাত্ৰ-ছাত্ৰীসকল, ছাত্ৰীসকল। সেই ছাত্ৰীসকলক আপোনালোকে দেখা পায় যে এতিয়াও বহুত ঠাইত কিন্তু, আ বহুত ঠাই আছে ভাৰতেৰে হওক বা অন্যান্য ভিতৰৰ যিসমূহ ঠাই আছে, এতিয়াও কিন্তু ছাত্ৰীসকলক বাহিৰত পঢ়িবলৈ যাবলৈ দিয়া নহয়। এটা নিৰ্দিষ্ট হেৰিয়ৰ ভিতৰত ৰখা হয়। তেওঁলোকক বন্ধ কৰি ৰখা হয়, সকলো দিশসমূহত তেওঁলোকৰ চালি-জাৰী চাবলৈ দিয়া নহয়। সেই ক্ষেত্ৰখিনিত আমি এটা ভুল ধাৰণা আমাৰ মনত এতিয়া হেৰি কৰি আছে। গতিকে সেইক্ষেত্ৰত মই ভাবো যে এই ইয়াৰ এই মূল চাবিকাঠিয়ে আছিলে, মানে সেই আমাৰ ভুল ধাৰণাবিলাকৰ বা নাৰী‍ক আমি বশৱৰ্তী কৰি ৰখাৰ আমাৰ ভুল ধাৰণা মূল চাবিকাঠিয়ে আছিলে যে অশিক্ষিত। অশিক্ষিত বা আমাৰ শিক্ষাৰ যিটো প্ৰভাৱ নোহোৱা কালৰ পৰা সেই আছিলে বৰ্তমান যিহেতু লোকসকল শিক্ষিত হৈছে, যিহেতু লোকসকলৰ নিজৰ জ্ঞান-ধাৰণা বৃদ্ধি পাইছে, প্ৰসাৰতা পাইছে। আৰু সেইক্ষেত্ৰত মই ভাবিছোঁ মানুহৰ সেই মনোভাৱটো কোনোবাখিনি নহয় কোনোবাখিনি পৰিৱৰ্তন হৈছে আৰু য'ত যি যিসমূহ ঠাইত হোৱা নাই তাৰ মূল কাৰণসমূহে এইসমূহ যে সেই ঠাই সমূহত বৰ্তমানেও শিক্ষাৰ প্ৰসাৰতা ভালদৰে হোৱা নাই বা মানুহখিনি বৰ্তমানেও আহ কি বাহিৰৰ জগতখনৰ লগত মিলিব বিচৰা নাই। যাৰ ফলস্বৰূপে তেওঁলোকে বৰ্তমান সময়ত আহ দেখা নাই যে নাৰীসমূহৰ পৰা অনুপ্ৰেৰণা ল'ব পৰা নাই। আজি সকলো ক্ষেত্ৰতে চাওক পুৰুষে কৰিব নোৱাৰে এনেকুৱা কামো নাৰীয়ে কৰিছে। পুৰুষৰ সমানে সমানে নাৰীয়েও আজি মাউণ্ট এভাৰেষ্টৰ দৰে শৃংগ আৰোহণ কৰিবলৈ সক্ষম হৈছে। পুৰুষৰ লগতে আজি মহিলাসকলো মহাকাশলৈ যাবলৈ সক্ষম হৈছে। মানে এনেকুৱা ধৰণৰ আপুনি বিষয় বা এনেকুৱা এটা ফিল্ড নাপাব য'ত আজি নাৰীৰ অস্তিত্ব নাথাকক। গতিকে সেই ক্ষেত্ৰখিনিত আমাৰ যথেষ্ট সেই ক্ষেত্ৰত আমি যথেষ্ট লাভ কৰিছোঁ ভাবিছোঁ। ভাৰতবৰ্ষ আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত যদি চাওঁ আহ তথাপিও আমি আহ যথেষ্টখিনি খুব কম সময়ত বহুত পিছত আমাৰ সেই উন্নয়নটো হৈছে বুলি ভাবিছোঁ যে আমাৰ সেই ভুল ধাৰণটো খুব অসমত বহুত দেৰি পিছত সেই ধাৰণাটো গৈছে যে নাৰীসকলক সেই যোনটো স্বাধীনতা স্বাধীনতা দিয়াটো আমাৰ খুব কম খুব কম সময়ৰ ভিতৰত নহয় আমাৰ বহুত এটা সময় বহুত গেপৰ মাজত তেওঁলোকৰ বহুত নিৰ্যাতন এতিয়া এতিয়া বৰ্তমানে বহুতো নিৰ্যাতন চলি থকা দেখা পোৱা যায়। গতিকে এটা যথেষ্ট বিপ্লৱৰ মূৰত সেইখিনি দেখা পোৱা গৈছে আৰু বিপ্লৱ এতিয়াও চলি আছে, বৰ্তমানেও চলি আছে আৰু আগলৈ চলি থাকিব লাগে সেইক্ষেত্ৰত কাৰণ এতিয়াও এনে এনেকুৱা ধৰণৰ মনোবৃত্তিৰ লোকো আছে যিসকলে সেই কথাটো সম্পূৰ্ণ বিৰোধ কৰে নাৰীসকলে কেৱল এটা নিৰ্দিষ্ট ঠাইতে সীমাবদ্ধ থকাটো বিচাৰে। গতিকে সেইক্ষেত্ৰত কিন্তু আমি চালি-জাৰি চাই উম যথেষ্টখিনি কথা গম পাইছোঁ। আপুনি কি, আপুনি কি ক'ব বিচাৰে যে সেই নাৰী যিসকল নাৰী আছে, নাৰীসকলৰ নাৰীসকলো সচেতন হোৱা উচিত নেকি? যে যিসমূহ লোক আছে, তেখেতলোকক বশৱৰ্তী কৰা যিসমূহ লোক আছে সেই ক্ষেত্ৰত বস তেওঁলোকো কোনোবাখিনি নহয় কোনোবাখিনি বশৱৰ্তী হয় নেকি নিজৰ আহ হেৰিয়ৰ ক্ষেত্ৰত?
হয়, হয়, নিশ্চয়। মই সেই কথাটো নিশ্চয় মই সন্মতি প্ৰকাশ কৰোঁ যে, এই নাৰীসকলো কোনোবাখিনিত নহয় কোনোবাখিনিত পৰিয়ালৰ হওক বা এই যিসমূহ নিকৃষ্ট মানসিকতাৰ লোক আছে সেই লোকসকলৰ কবলত পৰি তেওঁলোকেও কোনোবাখিনিত বশৱৰ্তী হ'বলগীয়া হয়। এটা কি হয় চাওক, প্ৰত্যেকৰে এটা এটা নিজৰ সপোন থাকে। প্ৰত্যেকগৰাকী নাৰীও নিজৰ‌ নিজৰ এটা সপোন থাকে। গতিকে, সেইক্ষেত্ৰখিনিতে তেওঁলোকে নিজৰ সপোন পূৰাবৰ বাবে তেখেতলোকে যেতিয়া পৰিয়ালৰ মাজত এটা পৰিয়ালৰ মাজত আবদ্ধ হৈ পৰে গতিকে, তেওঁলোকে তেওঁলোকৰ কথাও শুনিবলগীয়া হয়। কথা পাতিবলগীয়া হয়। গতিকে সেইখিনিত তেওঁলোকে যিমান পাৰে, যিমান পাৰে সেই কথাখিনিত তেওঁলোকে গুৰুত্ব দিব লাগে যে তেখেতলোকে নিজৰ যিটো দক্ষতা, নিজৰ যিটো স্কীল, কেপাচিটি হওক সেইখিনি হ'ব লাগে আৰু লগতে তেওঁলোকেও আচলতে প্ৰকৃততে তেওঁলোকৰ এটা সুস্থ মানসিকতা গঢ়ি তুলিব লাগে যে সেই ক্ষেত্ৰত তেওঁলোকে হাৰি নাযায়। কাৰণ তেওঁলোকে সংগ্ৰহ কৰিবলগীয়া হৈছে যে তেওঁলোকে আজি ইমানখিনি স্তৰত পৰিণত হোৱাবলে ইমানখিনি সংঘৰ্ষ কৰিবলগীয়া হৈছে। গতিকে সেই সংঘৰ্ষখিনিৰ বাবে তেওঁলোক প্ৰস্তুতি হ'ব লাগে, তেওঁলোকে হাৰি যাব নালাগে যে যিসমূহলোকে তেওঁলোকক বশৱৰ্তী কৰিব বিচাৰে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব লাগে, তেওঁলোকৰ আহ উচিত প্ৰত্যুত্তৰ দিব লাগে বুলি ইয়াৰ উপৰিও মই তেওঁলোকৰ স্বাৱলম্বীকৰণৰ ওপৰত আজিকালি চৰকাৰে এটা-এটা আঁচনি প্ৰস্তুত কৰিছে। আৰু সেইখিনি কথা গম পাইছোৱে আজিকালি আৰু এইটো আমাৰ গণতান্ত্ৰিক দেশ এখনত লিংগৰ সমতাৰ দেশ এখনত এইটো হ'ব নালাগে। প্ৰকৃততে, প্ৰতিটো প্ৰত্যেক লিংগক সমানে সম-মৰ্যদা পাব লাগে। প্ৰত্যেক লিংগক সন্মান পাব লাগে, প্ৰত্যেকটো লিংগই নিজৰ স্বাধীনতা পাব লাগে, জন্মৰ পৰাই জনলোক স্বাধীনতা আজন্ম, আজন্ম স্বাধীনতা মানুহৰ আজন্ম অধিকাৰ। গতিকে সেইক্ষেত্ৰত প্ৰত্যেকেই নিজৰ স্বাধীনতাটো বজাই ৰখাত প্ৰত্যেকেই নিজৰ স্বাধীনতা আহ পোৱাত সেইখিনি কৰেও কাকো বাধা দিব নোৱাৰে, প্ৰত্যেকজনেই প্ৰত্যেকজনে মুক্ত স্বাধীনতাৰ ক্ষেত্ৰত প্ৰত্যেকে স্বাধীনতাৰগৰাকী, গতিকে মই বিশ্বাস কৰো যে, আহ প্ৰতিগৰাকী নাৰীয়ে হওক বা প্ৰতিকাৰী পুৰুষে হওক সেইক্ষেত্ৰত নিজৰ স্বাধীনতা নিজৰ হেয়ৰ ক্ষেত্ৰত নিজৰ শপতবোৰৰ ক্ষেত্ৰত কোনোবা কোনোখ কাৰোৰ। হ'ব নালাগে সকলোৱে সহে-সহযোগ কৰিব লাগে। তাতে এখন উদয়নশীল এখন, আমি শিক্ষিত ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ, এখন ৰাজ্য গঢ়িছিলো। ধন্যবাদ। আহ আপোনাৰ শেহত আপোনাৰ মতামত দি আৰু আমি আমাৰ ইয়াতে কথোপকথনখিনি
হয় হয় নিশ্চয়। যথেষ্ট ভাল লাগিলে আজি কথাসমূহ আপোনাৰ-মোৰ মাজত শ্বেয়াৰ কৰিবলৈ পাই বা আমি জানিবলৈ পাই। কথাখিনি যথেষ্ট সময় প্ৰাসংগিক গুৰুত্বপূৰ্ণ, আশা কৰিছোঁ এই সম-এই কথাখিনিয়ে আজি কথোপকথন সকলোকে উপযুক্ত যুক্তভাবে আমাক সহায় কৰিব, আহ গতিকে ধন্যবা-ধন্যবাদ জনাইছো আপোনাৰ ইমানখিনি সময় দিয়াৰ বাবে। শেষত আজি ভালে থাকক আপুনিও ভালে থাকক মই ভালে থাকো, আজিলৈ সামৰিছো নতুন এটা বিষয়ৰ সৈতে লগ পাম।